অহ কি কৰিছা
খৰি অকমান সেয়া ভাত পানী খালো খাই বৈ আজৰি হৈ অকমান বহিছো
অ মই এয়া ভাতকেইটা হোৱালো বাৰু
অ আপোনালোকৰ খোৱা অকণমান দেৰি হয় ন
অ অকমান দেৰি হয় দেৰি হয় এওঁ আহিছেহে এতিয়া আৰু দোকানৰ পৰা অহা দেৰি হৈ যায় অকমান
উম হোম হোম হয় দিয়া হয় উমহ
এ ফোন এটা কৰোঁ
ঠিকে আছে মই কথা এটা ভাবি আছিলো খুৰি
অ কিনো
কিন্তু মানে আহ ধৰক এই তিন বছৰীয়া মানে মোৰ ছোৱালী এগ ছোৱালী এজনী আছে অ মই মানে তাইক অলপমান লিখা পঢ়া কৰাবলে ই চেষ্টা কৰাও ধৰক অ এক দুইখন হওঁক বা ওৱান টু এইটোকে অকাবলে মানে বহুত চেষ্টা কৰো কিন্তু তাই মানে উল্টা পুল্টা কৰি দিয়ে না একে মানে এইটো দিবলে দিলে মই যেনিবা হাতেৰে ধৰি ধৰি শিকাও বা এনে দত দত দি পেলাই মানে টানিবলৈ শিকাও তথাপিও তাই মানে সেইবিলাক মন কাণ নকৰে বেলেগহে আঁকি বাকি থাকে তাকে মানে ভাবিছো তেনেকুৱা মানে হয়েই নে সেইটো বয়সত নে তাইহে পিছ পৰি আছে
এইটো বয়স মানে কেইবছৰ তিনি বছৰ হ'ল জানো
মানে স সম্পূৰ্ণ হ'ব আৰু ধৰক আৰু দুই তিনিমাহ মান আছে
অ তাকে দুই তিনিমাহে আছে ন কিন্তু আচলতে আগ্ৰহটো থাকেই কিন্তু
আগ্ৰহতো আছে মানে শিকিবলে বুলি নহয় ধৰক আপুনি ৰং পেঞ্চিল এদাল দিলে তাই আঁকি থাকিব কিবা কিবি আকি থাকিব বা অ পেঞ্চিল দিলেও এনেও কাগজে পত্ৰে কিবা এটা পালে আঁকিবলে বিচাৰে কিন্তু ধৰক মই সেই ওৱান টোৰ খনৰ ওৱান টু কে আঁকিবলে এক টু এ টু আ আকিব কাৰণে মানে তাই বহুত চেষ্টা কৰে কৰাঁও মানে খেলা ধূলাৰ মাজেৰে আহা চুন আমি এইটো কৰোঁ বুলি কৈ পেলাই এনেও তাই মই হাতত ধৰি ধৰিও শিকাও এইটো পৰা, এইটো কৰা, সেইটো কৰা বুলি, মানে হাতে ধৰি এককালে আঁকিব। কিন্তু তাইক যদি তুমি এতিয়া নিজে কৰাচোন বুলি কলে বেলেগ কিবা কৰি দিয়ে। গোল এটাকে আঁকি ঠব এইেটো কিবা আৰু তালে তাক আনি থওঁ বেকাকে সেয়া কৰে, তাকে মই বোলো তাই কিবা পিছপৰি আছে নেকি বাৰু নেহ কি বাৰু।
অহ ঠিক পিছ পৰি থকা বুলি নহয়, তেনেকুৱা কিছুমানৰ হয় বাৰু। অলপ লেট হয়গে দেই কিছুমানৰ দেৰি হয় আৰু কিছুমানৰ কিন্তু এইটো চোন চবৰে একেই নহয় নেকি মোৰ অনুমান। কাৰণ আমাৰ ইয়াৰ ক্ষেত্ৰত তাক মই, কি কৈছিলো মানে খুব মানে খুব ইচ্ছা কৰে। বস্তুবোৰ, প্ৰথম কিন্তু তাক স্কেটছে দিয়া হৈছিলে। স্কেটছ পেন যে এহ প্ৰথম আক বাক কৰিবলৈ এনে দি দিওঁ মই। উম মানে ব্লেং কিন্তু হেৰি বহি আ
কাগজত দি দিওঁ ময়ো তেনেকে দিওঁ তাতে মানে আগবাগ ধেৰৰ আঁকি ঠছে। কোনো মানে তাৰ হেৰি নাই। নিজে মানে চিন্তা কৰি, পেলাই এইটো অ' এটো অমুক খাইটো তামুক কৈ থাকে, অ', নিজে বনাই। মানে ধৰক পু তাৰ মানে কোনো মানে হেৰি নাই চেপ টেপ নাই। এইটো কবটো চৰাই কিবা এটা লাগিলে ধৰ আগবাঘ এটা দি পিলে
অ' নহয় সেইটোৱে এই চ এইটো চৰাই বুলি কোতে চৰাইটো ধৰা খুব মানে সহজ পদ্ধতিত যে এনেই দন্তীয়া দটো টাইপৰ আঁকি পেলাই যে আমি তেনেকে আঁকিছিলো আগতে মনত আছে। আচ্ছা, তেনেকে পেলাই এইটো চৰাই এতিয়া আকা চোন চৰাইটো বুলি তাইক তেনেকে ই মানে পুনৰ তেনেকে পুনৰাবৃত্তি কৰি থাকিলে সেই একেইটা কথাই ধৰা সেইটো পাৰিব তেনেকে তেনেকে আকাখিনিৰ ক্ষেত্ৰত কিন্তু ধৰা আখৰৰ ক্ষেত্ৰ ত এইবি সেইখিনি পাৰে নে নোৱাৰে এ বি বা ক খ বা এনেকুৱা
পাৰে ওৱানৰ পৰা টেন টুৱেন্টি লৈকে পাৰে ৱান টট ওৱান খনত আৰু এক দুই খনৰ মানে দহলেকে মুখেৰে কব পাৰে কিন্তু লিখিবলৈ দিলে ধৰক একটোকে মই আৰম্ভ কৰাইছো লিখিবলৈ এক ওৱান এ সেই তিনিটাৰ প্ৰথমকেইটাকে আৰম্ভ কৰাইছো। সেইকেইটা মানে আঁকি আঁকি থা থাকিলে পাৰে এনেই নোৱাৰে মানে নিজে নোৱাৰে লিখিবলৈ আঁকিবলৈ তাকে মই বোলো উ মানে কি কৰিম মই ভাবি পোৱা নাই, মই ভাবিছো আকৌ ধৰক সাধাৰণতে আজিকালিটো আমাৰ দিনতো ছববছতে আমি স্কুল গৈছিলো আজিকালিতো আপোনাৰ হয় ব পঠাই ন' এহ প্লেগ্ৰুপ বাইনু কোৱা বুলি কয় আৰু মই তাকে ভাবিলো বোলো তাত তাইক মই নিদিলো সেইটো এটা মোৰ দুখ হ'ল নেকি অ', মই ভাবিছো অকমান নিজে ঘৰত শিকক জানক স্কুলতনো গৈ পেলাইনো এতিয়া কি
নহয় কিন্তু এটা কথা আকৌ দেই স্কুলত মানে মানে আজিকালিৰ যিটো ব্যৱস্থা শ শিক্ষা ব্যৱস্থা সেইটোৰ কথা কৈছো মই, উ খেলা -ধূলাই হওক বা নাচ গানৰ মাজেৰে যে মনোৰঞ্জনৰ মাজে ৰে সিহঁতে মানে আমোদা পাই বস্তুটো উহ শি কি হ'লে ভাল পায় তাৰমানে মনত ৰৈ যায় আচলতে তেনেকুৱা, এটা অৰ্থত কিন্তু সেইটো এটা ভাল হেৰিও
উম উম মই মানে কি কৰো জানে ন টিভিত ধৰক ৰাইম হও সেই বিলাক দি তাৰপৰা পঢ়াতো এৰি দিছে সেইবিলাক দি থওঁ চাবলে মানে বস্তু চব জানে তাই মানে চকুৰে দেখা টো চব চিনি পাই পাই কিন্তু ক'বলৈও পাৰে ধৰক কিছুমান শব্দ নুফুটে কিন্তু যিখিনি বুজি পায় মানে কথাখিনি কি কৈছে কিন্তু কথাটো হ'ল যে তাই লিখিবহে মানে পিছ পৰি আছে যেন মোৰ অনুভৱ হয় হ সেইটো এটা ভাবো তটো মই কিবা দুখে নেকি মই শিকাব পৰা নাই নেকি
চেলি শাতে হেৰি আহি যাব এইটো চিন্তা কৰিব লগা নাই বাৰু কিন্তু অঁ তাইক এই তাই যি এইটো হেৰিতটো যে মানে
মনোৰঞ্জনৰ উম উম উম উম এনেই ধৰক সদায় মই সদায় ত সদায় মোৰ লগত যিখিনি সময়ত তাইৰ তাঁতে লাগ থাকে সি সেই সময়ত খিনি তাইক মই সেইয়া এ বি চি শিকাই শিকাই থাকো আৰু মই গাবলৈ দিলে গাব চানডে মানডে চব জানে চব গাব সেইটো দিছিলো আহ মানে কাৰচি বিলাক সেইবিলাক মানে সেই বেকা বিকি থাকে যে আ তনাতান সেইবিলাক গোটেইখন ৰং কৈ কিবা কৰি থৈ দিলে উ সেইবিলাক মানে আকি বাাকি মানে খুব মনোৰঞ্জন পায় অ নাজানো নিজৰ গাটো আকি থাকে আঙুলি চাঙুলীয়ে চব চবতে আকৌ স্কেটছ পেইনৰ আপোনাৰ খ কেইটা আঙুলিত পিন্ধি পেলাই সেয়া তাই মানে এ অমাক ভয় খুৱাই মানে আঙুলি কেইটা দীঘল কৰি বোলে হাওঁ হা সেইবিলাক কৰি থাকে উম সেইবিলাকত মানে খুব কৰে উম সেইটোহে মই মানে
তই বাকী খিনি জানেই যেতিয়া এতিয়া লিখাতো আহি যাব গ উম
আহিলে ৰাতি মোক কব যে মা শুনাচোন মই বোলো কি তাৰপিছত গাবা আৰু এ বি চি দি গোটেইখন গাব আৰু মানে শুনিব লাগে মই বোলো কোৱা তাৰ মানে আগতে আহি শুৱা সময়ত মানে টোপনি যে নধৰে এনে থাকে ইপিন সিপিনকৈ মই তাইক মানে সেইবিলাক শিকাইছিলো তাৰ পিছত কেইদিনমানৰ পা মানে মই নোকোৱা হ'লো নিজে কি কৰেনো চাওঁ মাতিব দিলে মাতি দিব অহ কিন্তু মানে নিজে মোক ক'ব মা কথা এটা কওঁ শুনাচোন বোলো কি সেই তেনেকে ক'বা আকৌ ৱান পু থ্ৰি গাব চানডে মানডে গাব আহ গোটেইখিনিৰে নামবিলাক ক'ব সেয়া কৰে আৰু
নাই একো নাই সেইটো টেনশ্যন লব লগীয়া কথা নহয় পাৰিব আৰু চবে যে দুবছৰ আঢ়ৈ বছৰ ওচতে লিখিব পাৰিব সেইটো কথা নহয় নহয়
নহ উ উ তাৰমানে মোৰ চিনাকীত এতিয়া বৰ্তমান যিখিনি আছে মানে তেওঁ তাহতৰ এই মানে বয়সৰ সেই প্ৰায়বিলাকে মানে ল'ৰা ছোৱালীক মানে স্কুলত দিলেই আঢ়ৈ বছৰ বা আঢ়ৈ বছৰ নহয় হতেও দিছে কিছুমানে তাকে মই মানে ভাবিছো মই কিবা ভুল কৰা নাইতো নিদিলো কাৰণে কাৰণ অ স্কুলত ভাবো কি স্কুলত কে ঘৰুৱা শিক্ষাটো মানে প্ৰথম বুলি ভাবো মানে শিষ্টাচাৰ খিনি হওক বা সেইবিলাকতো ঘৰত শিক থাকিলেহে মানে স্কুলতো ভালদৰে থাকিব পাৰিব ন চিধা গৈ পেলাই মই যদি স্কুলত দিওঁগৈ তাহাঁতেতো অকমান মানে হেৰি হ'বলৈ দিগদাৰ পাব ন এডজাষ্ট কৰোতে উ
আৰু ঘৰতোতো ধৰা মানুহৰ মাজতে থাকে ন ন ইয়াত ইয়াততো ধৰা অকলশৰীয়া মানুহলৈ বোলে বেলেগ কথা অ
অ মই সেইকাৰণে কবালৈ গ'লো ধৰক ওলাই গলো বা মললৈকে গ'লো মই লগত লৈ যা মানে অকমান সহজ হ'বৰ কাৰণে অকমান এৰি দিওঁ তাতে মানে চাই থাকক কিন্তু অকণমান হেৰি দি চা তাই মানে মানুহ নহলে ভয় কৰে নেকি বা কিবা এনেকুৱা নেকি নাই তাই কোনো ভয় ভিত নাই তই ধুনীয়াকে বেলেগ মানুহক পালেও ব'লে কোনো পায় ধৰ্মলতে পালে নামটো কি সুধিলে কব অ তাৰপিছত মোকো মাতিব ইফালে আহাচোন এইটো চাও এইটো মোক দাদা দালে ল এইটো আমুক দাদালে লওঁ অ নিজে কব নিজে কব আমি দাদা হতলে কাপোৰ কিনিম ভাইটিলে কিনিম এনেকে ক'ব আৰু
এই কথাবোৰ চব কয়নে তাই চব ফুটিছে উ
কয় কিন্তু কিছুমান কথা মানে স্পষ্ট নহয় নহয় আৰু মানে মুখত ঘূৰি নাহেটো অ অ সেইটোয়ে সেইটো উম উম উম উম সেইটোৱে এই লাগে আৰু তাকে চিন্তা কৰি আছো মই বোলো কিবাহে হৈছে নেকি এনে উম তাকে উ উম উম
স্কুলত কেতিয়াৰ পৰা দিম বুলি ভাবিছা?
মই এইবছৰ ভবা নাই তাই তিনি বছৰ এইবছৰটো তিনি বছৰ কমপ্লিট হবহে আৰু তিনিমাহমানৰ পিছত গতিকে মই ভাবিছো অহা বছৰ যিহেতু টো চাৰি তিনি বছৰ হৈ যাব মানে আমাৰ যিটো এপ্ৰিল মাহৰ পৰা আৰম্ভ হয় হয় নতুন হেৰি চেচনবিলাক অহ, এদমিছন হ'ব মই ভাবিছো অহা বছৰ এডমিনটো দিয়াই দিম বুলি ভাবিছো তেতিয়া অকমান নিজেও অকণ বুজি পোৱা হ'ব বুলি ভাবোঁ
এবছৰ আছে নহয় তাই হৈ যাব আৰু সিহঁতে এতিয়া
প পায়খানাতো হওক যাতে স্পষ্টকে মানে ধৰক অহ ক'ব পাৰে বা স্কুল গলেও এতিয়াও বাৰু ধৰক পেচা পাইখানাতটো এতিয়াও কৰিব পাৰে তাই কিন্তু মই মানে ভাবিছো। স্কুলত দিলে যাতে তাই সেইটো ভয় কৰি নাথাকে যে মোৰ পেচাব লাগিছে বুলি কওঁ উম
আৰু এবছৰ সময় আছে নহয় এবছৰত বহুত আগবাঢ়িব আৰু সিহঁতে এতিয়া প্ৰতিদিনে এটা নতুন নতুন শ বা উহ আগুৱাই যায় নহ প্ৰতিটো হেৰিতে গতিকে প্ৰতিদিনেই সিহঁত হেৰি হয় প্ৰগ্ৰেছ হয় সকলো দিশতে, গতিকে এইটো একবছৰ
খুব দুষ্ট মানে এৰিবই নোৱাৰি ইমান দুষ্ট কৰে।
এই নহয় কৰিও এইটো সময়তো অনবত মানুহ লাগেই। অকলে এৰিবই নোৱাৰি। এই সময়টোৱেইটো তাহাঁতৰো মোৰ হেৰি অকলশৰীয়া মানুহৰ কাৰণেতো
তাকে মইহে চিন্তা চৰ্চা কৰি আছো মই, বোলো ভালে হে তুমি ফোন কৰিলে কথাই
অ', অ', নাই, নাই তেনেকুৱা নহয় সেইটো আৰু তাই ইতিমধ্যে জানিছেই বুলি কৈছে
উম, উম, উম, উম ঠিক আছে দিয়ক আ আপুনি ভাত পানী খাওঁক গে যাওঁক ঠাণ্ডাই হ'ল চাগে উম, হব, দিয়ক ৰাখিছো ন? অ', অ।